কি কৰিছা?
বহি আছো এনে, তুমি?
অ' মইয়ো বহিয়ে আছো। ভাত পানী খালা?
নাই ভাত খোৱা নাই, চেৱে বনাইছিলে নহয় সেৱে খালো।
অ', অ'। বাকী ভালেই।
কোৱা ক'বাত ঘূৰিলৈ যোৱাৰ কথা কৈ আছিলা।
অ', অ' তাকে কৈছিলো বাৰু ভাবি আছো। যাবা নেকি, আমাৰ লগত।
ক'ত যাবা?
শ্বিলং ফালে যাম।
যাম, যাম।
অ' তোমাৰ লগৰ আছে যদি ক'বা।
উম, কৈ দিম দিয়া বাৰু।
উম, আমাৰ মানে অলপ কম হৈ আছে আৰু।
উম, উম। মোৰ লগৰ আছে বাৰু পাঁচজনী মান।
অ' অলপ বেছি হ'লে ভাল আৰু।
উম, উম। তেতিয়া মানে বাজেটটো মিলিব ন'।
অহ'।
তাকে।
বাজেটটো মিলিব আৰু গ'লেও ভালো লাগিব বাৰু। অকলে, অকলে ইমান ভাল নালাগিব
উম।
তাকে ভাবিছোঁ শ্বিলংত যাম, তাৰ আগত মন্দিৰত সোমাই যাম বুলি ভাবিছোঁ।
কোন মন্দিৰ?
এয়া পাানবাৰীত আছে যে এটা মন্দিৰ নতুন কে অপেনিং হৈছে তাত।
ইফালে এই আ, ঢেকীয়াজুলি ফালে নেকি?
অ' ঢেকীয়াজুলিত অ'।
আচ্ছা।
তাকে সুধি চাম বাৰু, সোমাই নোসোমাই চবকে।
পাৰি যাবলে।
অ'।
তুমি ক'বা কেতিয়া যোৱা।
অ' এইটো মাহতে যাম।
তাকে তাৰিখটো ঠিক হোৱা নাই বাৰু। তোমালোকে কোনটো তাৰিখত পাৰিবা সেইটো ক'বা নহ'লে।
অ', অ'।
তোমাৰ লগৰ কেইজনীকো সুধিবা।
উম।
মানে কি জানা যোৱা প্লেনিংটো হৈয়ে থাকে বাট মানে তোমাৰ ধৰা কিছুমান প্ৰব্লেম থাকে ন' প্ৰব্লেমৰ কাৰণে কেতিয়াবা যাব নোৱাৰি আৰু।
অ' হেইটোয়েতো, সেইকাৰণে আগতে কৈ থোৱাটো ভাল আৰু।
উম। বাকী তোমাৰ লগৰ কেইজনী যাব?
মোৰ লগৰ উ, ছয়জনীমান আছে।
উম।
তাৰে যাম কৈছে, গোটেই কেইজনীয়ে যাম কৈছে আৰু।
উম, শ্বিলং বা অৰুণাচল যাব পাৰি।
অ'। থা তাকেই। বতৰ কেনেকুৱা এতিয়া তোমালোকৰ?
কটকটীয়া ৰ'দ দি আছে, আজি নামঘৰত নাম গোৱা আছে যাওঁ নে না যাওঁ ভাবি আছোঁ।
অ' আমাৰ ইয়াত বহুত গৰম দিছে।
তামাম ৰ'দ মানে, ইমান ৰ'দত মানে ক'তো ওলাব মন নাযায়।
তাকেই কি ক'বা আৰু।
যাব মন
পৰ
কিন্তু এ, ইমান ৰ'দ, জলি পুৰি যাওঁ যদি।
অ'। বৰ ষুণো নিদিয়ে নহয় আকৌ।
উম। মায়ে কি কৰিছে?
মা এই ভাত খাই আছে।
অ', কি বনালা?
উম আজি দা এ কি বুলি কয় ৰঙলাও আগ বুলি কয় যে।
উম।
ৰঙালাও আৰু আলু দি চব্জি বনাইছে।
আচ্ছা ভাল পোৱা তুমি খাবলে?
হা?
ভাল পোৱা তুমি খাবলে?
অঁ ভালে লাগে খাবলৈ।
আমাৰ ৰঙলাও আগৰ কেতিয়াবা তৰকাৰী বনাও। মানে মায়ে বনাই গোটা গোটা নহৰু দি বহুত টেষ্টি লাগে খায় পেলাই।
অঁ তৰকাৰীও বনাব পাৰি, চব্জিও বনাব পাৰি।
ভাজিটোত আলু দিলে ভাল নাপাওঁ মই মানে অনলি কিবা ৰচুন দি পেলাই দিব লাগে গোটা গোটাকে।
অঁ আলু দিলেও ভাল লাগে, আৰু ৰচুন দিলেও যিকোনো দিলেও ভালেই লাগে বাৰু।
উম ভালে লাগে আৰু বাকী তুমি এইটো খাইছানে? কি আছিল ৰখা এই যে ভূত তিতা নে কিবা এটা ভাত তিতা খাইছা?
ভাত তিতা ভাত গেইলা ফুল ন?
ফুল নহয় মানে এটা গুটি গ্ৰীণ কালাৰৰ।
অঁ গুটিত গুটিটো মই নেজানো, কোনটো বা কথা কৈছা এতিয়া? চবতে বেলেগ বেলেগ নাম কয়তো।
অঁ অঁ সেইটোৱে, কিন্তু সেইটোও ভাল লাগে খায় আমাৰ দেউতাই আনে। ভাত তিতা এ বাৰীৰ পৰা, তাৰপিছত অলপ দে পিয়াজ দি পেলাই ভাজে বহুত ধুনীয়া লাগে খায় পেলাই।
অঁ অঁ তুমি হেৰি তিতাকেৰেলা কথা কৈছা নেকি?
না নাই নাই তিতা কেৰেলা কথা কোৱা নাই, ভাত তিতাতো গুটি গুটি হয় সৰু সৰু।
অঁ অঁ।
দিয়া হ'ব মই তোমাৰ কুন্দুলিৰ নিচিনা নহয় তাত মানে মাৰ্বল গুটিটো সমান।
অ মই তেলে চিনিয়ে নেপাওঁ, আমাৰ ইয়াত নাই।
উম আছে চাগে নামটো বেলেগ চাগে।
অঁ হ'বও পাৰে কিন্তু মই নাখাওঁ মই তিতা নাখাওৱে।
উম।
তিতা খাবলে বেয়া লাগে, হা?
তিতাকেৰেলা খোৱা নে নোখোৱা?
উম মই একো তিতাই নেখাওঁ।
কিয়?
এনেই ভালে নালাগে মোক তিতাকেৰেলা খায়। তিতা বস্তু খাবয় নোৱাৰো।
অঁ।
বাকী কিবা পকৰী চকৰি মানে যেনেকে শেৱালি পাতৰ পকৰীটো খোৱা চাগে?
অঁ শেৱালি পাতৰো খাওঁ ইমান তিতা নালাগে সেইটো। শেৱালি তিতাটো পকৰী বনালে খাওঁ এনে হেৰি তৰকাৰী বনাই নহয় তেনেকে নাখাওঁ
অ মা তৰকাৰী কথা নক'বা আৰু
ইমান তিতা
ভেদাইলতা খোৱা নে নোখোৱা
ভেদাইলতা অ খাওঁ খাওঁ আমাৰ ইয়াত পায়
অ সেটোৰো পুকুৰী বহুত ধুনীয়া লাগে আকৌ তাৰ মানে পাত তৰ তৰকাৰীটোও ভাল লাগে মাছ দি পেনে
অ মিক্সাৰ পিচি কৰি বনালেও ভালে বাৰু হা
উম নৰসিংহ ভাল পোৱা নৰসিংহ
অ নৰসিংহটো ভালেই লাগে বাৰু
উম
নৰসিংহ আছে আৰু ঘৰতে
কি কি চাটনি বনাব জানা উম কি কি চাট নি বনাব জানা তুমি
অ নৰসিংহ দি বাদাম বাদাম চাটনিও পাৰো আকৌ বুটৰ দিও বনাই নহয়
উম উম
তেনেকে জানো আৰু
উম
আকৌ বিলাহী দিও পাৰে হেৰি নৰসিংহ পাত দি নৰসিংহ পাত দিয়ে আকৌ ইয়া ধনিয়া বুলি কয় যে
অ অ
এ আল সেইটো এটা কাটা কাটা থা এ থকা আছে সেইটো বঙালী ধনীয়া নে কি বুলি কয় আৰু
সেইটো মান ধনীয়া মানে সহজ ভাষাত টো বঙালী ধুনীয়া কয় কিন্তু মেইন মানে মান
অ সেইটো নেজানো বাৰু কিন্তু আমাৰ এইফালে বঙালি ধনীয়া বুলি কয়
চবফালে বেলেগ বলেগ
অ ভাতকেইৰা খাইছা নে নাই এইবাৰ
মই ভাত কেৰেলা খাও মানে বাট মানে পকা ভাতকেৰেলাটো বেয়া পাওঁ খাই মই ভাজি ভালে পাওঁ
অ এই পকাটো বেয়া খাবলে পকাটো নাখায়ে বেছিভাগে
কিন্তু গুটিটোৰ ওপৰ ছালটো খাই বহুত ধুনীয়া লাগে
অ পিটিকা বনাইও খাব ভাল
পিটিকা নাখাও বহুত গুটি
নহয় সিজাই পেলাই ধৰি লোৱা আলুৰ লগত তেনেকে পিয়াজ চিয়াজ দি তেনেকেও ভালেই বাৰু খাবলৈ সিজাই
মই ভাত তোমাৰ পিটিকাটো মানে ভালে নাপাওঁ বাকী ভাতত ভাত কেৰেলাটো দি মানে পিছত হালধি নিমখ দি পেলাই ফ্ৰাই কৰি দিলে ভাল লাগে খাই
অ অ
তাৰপিছত আলুৰ লগত ভাজি কৰিলেও ভাল লাগে কিন্তু তেতিয়া আকৌ অঁ চবতে বেলেগ বেলেগকৈ বনায় ন।
অঁ।
এতিয়া ইয়াত থাকা টেষ্টটো তাত নাথাকিব উম যোনে যেনেকে ভাল পায় আৰু খাবলৈ।
অঁ
বাকী তুমিনো কেনেকে ভাল পোৱা কোৱাচোন?
অ মই কি বন
উম
ফ্ৰাই ফ্ৰাইো ভাল লাগে ফ্ৰাই কৰি।
অ ফ্ৰাইটো বেছি ভাল লাগে। পিটিকাটো খোৱা নাই দেই মই।
মানে যেতিয়া ভাতত ধৰি লোৱা তেনেকৈ সিজাই দিয়ে ন ভাতৰ লগতে। তেতিয়া পিটিকা বনাইও খাই ভাল লাগে আৰু তেল চেল দি পিয়াজ চিয়াজ।
উম
খাই চাবা এবাৰ।
খাব লাগিব ৰখা পিটিকাটো পিটিকা খোৱা নাই ট্ৰাই কৰিব লাগিব। বাকী আছাৰ চাচাৰ বনাব জানা নাই?
অঁ আমাৰ ইয়াত বহুত ঔষধো ঔষধো আছে। খোৱা বস্তুও আছে মানে।
কচুতো খোৱাই চাগে ন?
অঁ কচু ঠিকে খাওঁ বাৰু আমাৰ ইয়াত আছে ঢেৰ আছে।
উম, বাকী আচাৰ চাচাৰ বনাব জানা নে?
মই আচাৰ নবনাওৱে তেনেকে। তুমি জানা?
অঁ জানো মই।
অহ কি কি বনাবা জানা?
নহৰু আচাৰ তাৰপিছত জলকীয়া
আকৌ যে এটা ডাঙৰ ডাঙৰ জলকীয়া আচাৰটো যে ভৰুৱা জলকীয়া বুলি যে কয়?
অঁ ভূত জলকীয়া বুলি কয় নেকি।
নহয় ৰঙা ৰঙা ডাঙৰ ডাঙৰ জলকীয়া জলকীয়াটোত জ্বলা নাথাকে মছলা ভৰাই পেলাই বনাই সেইটো।
অ সেইটো নেজানো মই।
তাৰপিছত আকৌ এই মাংস আচাৰ।
অ অ।
মাংস আচাৰটো ট্ৰাই কৰিব পাৰা বেছি মানে হাৰ্ড নহয়।
অ অ।
মাংসত
ঠিক আছে। হা?
মাংসটো খোৱাই চাগে?
অঁ মাংস খাওঁ।
ঠিক আছে দিয়া ন, যেতিয়া ফুৰিব যাবা ক'বা মোক। ফোন কৰিবা, উ, হ'ব। উ, উ।